মনীষা নে?
অ বন্ধু শুনি শুনিছো কি কৰি আছা বন্ধু।
মই এনে অলপ ফুৰিবলৈ আহিলো ওলাই ঘৰৰ পৰাই।
অহ তাকে ৰবা মইও ফুৰিব যাম বুলি ভাবিছো তাকে বতৰটো চাই আছো বহুত ৰ'দ যাও নাযাওঁ তাকে ভাবি আছো।
অহ - অহ - হ - হ অহ, আৰু ৰ'দটো বাৰু আজি অকণ দিছে মানে আহ অ অ ব
হয়- হয়
চাহ চাহ পানী খালা এতিয়া?
চাহ -চাহ -পানী খালো ৰবা ৰাতিপুৱাই চাহ- পানী তেনেকুৱা খোৱা নাই। এই অলপমান। গাখীৰ খালো তাৰ পিছত চাই ষ্টিক খালো তাৰ পিছত অলপ তিয়হ খালো? তিয়হ ভাল ন' ৰাতিপুৱা খালে তিয়হ ভালতো।
ৰাতিপুৱা ভাল আৰু গৰমত দে দেহটোয় ঠাণ্ডা কৰি ৰাখে।
হয় ঠাণ্ডা কৰি ৰাখে তোমাৰ ৰাতিপুৱা খালে। কিন্তুও ভাল থাকে
অ অ অ
বাকী আজি ক'তবা কি প্লেন আছে ক'তবা যাবা নেকি?
নাই আজি যাব লগা একোৱে নাই কাম
ৰাতিপুৱা কৰ'তব গৈছিলানে?
ৰাতিপুৱা মই মই তাৰমানে একজাম আছিল পুৱোৱা? তাকে একজামটো দি আহি পালো। একজামটো মোৰ ইকনমিক্স
অহ, হয় কেনে হ'ল?
কেনে হ'ল মানে ভালেই বেয়া হোৱা নাই।
উম
বাকি আজি মোবাইল ফোনৰ কিছু কথা ক'ম বুলি ভাবিছো তোমাক।
অহ, নিশ্চয় কব পাৰা আৰু মইও কিছু নজনা কথা তোমাৰ পে জানব বিচাৰো।
হয় -হয় মানে মোবাইল ফোন মানে আমি মই- মই মোৰ হিচাপে মোবাইল ফোনতটো তুমি ভাল কামত ইউজ কৰিব লাগে যেনেকুৱা তোমাৰ? মোবাইল ফোনত তুমি তুমি এটা ছাত্ৰ ন তোমাক ছাত্ৰ হিচাপে মানে মই কৈ আছো
অহ - অহ
অহ, মানে ভাল কামত তোমাৰ ধৰা কলেজৰ কিবা নোটচ নাজানা মানে কুৱেশ্যন এইটো কুৱেশচনৰ এনঞ্চাৰ নাজানা তেতিয়া চাব পাৰা। বা এইটো চেপটাৰ টো বুজি পোৱা নাই, অলপ চ' ইউটিউবৰ পৰা ওলাই কেনে চাব পাৰা মোবাইলত। এটো সুবিধা আছে।
হয় কিন্তু দাদা আজিকালি যোনে এটা ভাল কামত ব্যৱহাৰ কৰাটো উচিত কিন্তু আজিকালিৰ দিনত ভালতকৈ কিন্তু বেয়া বেছি এ বেয়া কামত বেছি ব্যৱহাৰ কৰা দেখা যায়
হয়- হয় ঠিকে কৈছা আজিকালি - আজিকালি আজিকালি সময়ত মানে বেয়া কাম, বেয়া বস্তুবোৰ চাই বেয়া কামত ইউজ
অহ, হয় - হয় -হয়।
অ', এইটোয়ে মানে অ' মানে আমাৰ মোবাইল বহুত কামত হয় আগৰ দিনত কি আছিল আগৰ দিনততো মোবাইল ফোন নাছিল ন'? না আছিল চ' তোমাক তুমি যদি কাম বা মানে কিবা পঠাব লাগিছিল মেছেজ তুমি কেনেকে পঠাইছিলা ত চিঠি লিখি পষ্টমেন জনক দিব লাগছিল তাৰপিছত অ', বাৰ তেৰ দিন মান পিছত দি দিছিল। হয় নাই।
কি দিছিল হয়?
তাৰপিছত আজিকালি মানে হোৱাটছএপ হোৱাটএপৰ জৰিয়তে তুমি মানে তু- তু ভা তুমি চাবা নলবাৰীত থাকা মই অসমত থাকো তোমাৰ লগত মানে মই ছেকেণ্ডত কথা পাতিব পাৰিম
হয়- হয়। কিন্তু আগৰ দিনৰে হ'লে এটা কথা এ কথা- পাতিবৰ বাবে বাৰ -তেৰ দিন ৰখিব লগা হিচাপে এই যিটো কথা আমি- এতিয়া -এতিয়া ছেকেণ্ডতে পাতিব পৰা দৰে সেইটো কথা বাৰ- তেৰ দিন ৰখিব লগা হয়। এইবোৰ ক্ষেত্ৰত মোবাইলটো মোবাইল ফোনটো আমাৰ বহুত
হয়, এ' আৰু -আৰু তোমাৰ যেনেকুৱা আগ- আগতে অ', তুমি ধৰা মানে খবৰবোৰ পেপাৰত পাইছিলা টিভিত মানে ইমান মানে এ' অহ, মানে ব্যৱস্থা না আছিল চব -চব মানুহৰে
উম
হয় ন চব মানুহৰ ইমান টিভিৰ ব্যৱস্থা নাছিল। চ' আগতে তুমি পেপাৰত নিউজ পাইছিলা চ' যেতিয়াৰ পৰা মানে মোবাইল ফোন আহিছে, স্মাৰ্ট ফোন আহিছে তেতিয়াৰ পৰা তুমি মানে পেপাৰ নাচালেও হয় পেপাৰ এতিয়াও আছে বাৰু পেপাৰ পঢ়া ভাল কথা, মই বেয়া কথা নকওঁ, এই পেপাৰ পঢ়িলে বহুত নলেজ বাঢ়ে। অ', তাৰপিছত ই এতিয়া তুমি খবৰবোৰ মোবাইল সেনেকুৱা ফেচবুক, ইনষ্টাগ্ৰামতে পাই যোৱা খবৰবোৰ
পাও- পাও বা ফেচ পাই - পাই
হয়, কোনটো ফেচ -ফেচ ফেচবুকত ভাল দিশতটোও আছে, বেয়া দিশটোও আছে ভাল দিশটো যেনেকোৱা তোমাৰ খ -খবৰ লাভ কৰা হয়নে নাই?
উম
এই তোমাৰ চাপজ লগৰ এটা কলকাতাত থাকে তুমি ফেচবুকত কথা পাতি আছা এইটো ভালকে ভাল এটা কথা।
হয়।
হয়, মানে অন্য ৰাজ্য ধৰা অন্য ৰাজ্যত মানে ফেচ- ফেচবুকৰ জৰিয়তে কথা পাতিব পাৰি।
উম।
হয় নে নাই?
সেইবোৰ দিশত আমাৰ মোবাইল ফোনটো বহুত ভাল- ভাল -ভাল কামত ভাল কাম- ভাল কাম হৈছে। মবাইল ফোনতো উলিয়ায় কিন্ত আমাৰ আজি কালি দিনত লৰা- ছোৱালীসকলে মবাইল ফোনটোত ব্যহাৰ কৰা বহু ভুল কাম কৰে বুলি মই ভাবো কাৰণ মোবাইল ফোনটো ব্যৱহাৰ কৰিলে আ কিছু লোকে-কিছু লোকে ভাল কামত ব্যৱহাৰ কৰে যেনে ভাল কাম কৰে বা ভাল বস্তু চাই। এন- কিন্তু কিছুলোকে আৰু গেম বা অনলাইন গেম গেমবোৰ খেলে টাইমবোৰ ক্ৰয় কৰে তুমি কি ভাবা অনলাইন গেমবোৰ খেলে কিন্তু খেলি টাইমবোৰ উম, মানে টাইমবোৰ কটোৱাটো ভালনে বেয়া?
সেইটো বেয়া -বেয়া আনলাইন গেমবোৰ খেলা তোমাৰ টাইমে ওৱেচ কৰে কেতিয়াবা বোলে মানে ফ্ৰী আছা খেলিছা আ টাইম পাছৰ কাৰণে এইটো বেলেগ কথা, কিন্তু ডেইলি মানে পঢ়া পাতি হেৰি কাৰণে তুমি যদি মোবাই- মোবাইলতে লাগি থাকা অনলাইন গেমটো মানে এডিকটেড হোৱাটো বেছি বেয়া তুমি খেলা নৰ্মেল ফানৰ কাৰণে লুডু খেলা বা যিকোনো খেলা বা ফ্ৰী ফায়াৰ খেলা, পাবজি খেলা, নৰ্মেলৰ কাৰণে বা নৰ্মেল ইউজৰ কাৰণ, তুমি য- গেমটোত পুৰা সোমাই যোৱা এদিত মানে পঢ়া -পাতি এৰি কেনে আ মানে একদম ঘৰৰ ঘৰৰ কাৰো কথা নুশুনা হোৱা অকল গেমটোতে মাত- থা দিয়া-
এইটোতো বেয়া কথা ন, মানে এদিক্তেদ হৈ যাব নালাগে। আমি এটা বস্তুৰ ওপৰত এডিক্টেড হৈ যাওঁ ন, বেছি বেছিকে ইউজ কৰিলে।
হয়।
এডিক্টেড হৈ যাব নালাগে মানে খেলা নৰ্মেল ইউজ নৰ্মেল খেলা।
অহ
অলপ টাইম এক ঘন্টা দুঘন্টা খেলা বা কিছুমানতো আজিকালি দেখা পোৱা যায় মানে এ মানে তোমালোকৰ দৰে বাচ্ছা গুণটো-
অ।
ৰে বাচ্ছা কেইটাক মানে দেখা পোৱা যায় মানে সিহঁতে মানে আমাৰ কি জানো অনলাইন
অ সেইটো হয় বাৰু অনলাইন গেমত এই ফ্ৰী ফায়াৰত উম।
আৰু য যথেষ্ট ভাল বাচ্ছাও কিন্তু অনলাইন গেমৰ ফলত বেয়া হৈছে। এইটো মই নিজেই দেখিছোঁ। অনলাইন গেম খেলি বহুতে বেয়া হৈছে।
আৰু তুমি ভাবানে যে আজিকালি আজিকালি এই মোবাইল ফোন হোৱাৰ পৰা আমাৰ এই এইটো ভাল হৈছে যে বহুতো আমি শিক্ষা জীৱ শিক্ষা জীৱৰ আমি হেৰি ডাইৰেক্ট কচিঙত ল'বলৈ গ'লে বহুত টকা লাগে কিন্তু সেইবোৰ আজিকালি আমাৰ অনলাইন টিৰ্চাৰ বোৰে টিৰ্চাৰ বোৰে বিভিন্ন কম খৰচতে শিক দিব পাৰি মোবাইল ফোনত বা বেছি টকা নালাগে সেইটো হয়নে নহয়?
এইটো হয় এইটো ঠিকে কৈছা আজিকালি মানে আগতে মানে বহুত টকা লাগিছিল। কচিং কৰিবৰ কাৰণে এতিয়া তোমাৰ অনলাইন অফলাইন দুটাই এভেইলেবল আছে তুমি য পৰা যতে কৰা মানে কমতে অ অফাৰো দিয়ে কিছু মানে। মানে ক'ৰ্চত অফাৰো দিয়ে আ হাফ ক'ৰ্চ ফ্ৰী কৰাই দিয়ে হাফ- ক'ৰ্চৰ পইচা লয়, হয়নে নাই যেনেকুৱা তোমাৰ কম্পিউটাৰ ক'ৰ্চ কম্পিউটাৰ ক'ৰ্চ কিছুমানত হাফ ক'ৰ্চটো ছয় মাহৰ অ' তুমি যি লোৱা ছয় মাহৰ একবছৰ ছয় মাহৰ ল'লে তোমাৰ তিনিমাহ ফ্ৰী তিনি মাহৰ পইচা দিব লাগে। বছৰ ললে তোমাৰ ছয়মাহ দি চাৰি মাহৰ পইচা দিব লাগে, কিছুমান কচিং চেণ্টাৰত বুজিছা? আৰু তোমাৰ আগতে ধৰা তুমি কিবা এটা নাজানিছিলা, বেলেগক সুধিব লাগিছিল, এই মিনিংটো কি হয়? এতিয়া তুমি বেলেগক সোধাৰ দৰকাৰে নাই তুমি মোবাইলত গুগলত মাৰি দিয়া চেত জি টি মাৰি দিয়া যিকোনো মানে এয়াইত মাৰি দিয়া লগা লগ ওলাই যায়। এয়াই নামাৰিলে ক্ৰমত তুমিতো লগালগ চব এনচাৰ পাই যোৱা ন।
সেইটো আমাৰ কিন্তু সেইটো দিশত আমাৰ বহুত ভাল হৈছে কাৰণ আমি আমি বেলেগৰটো নহয় ময়ে বহুত নজনা কথা মানে কিছুমান ইংলিছ ৱৰ্ডৰে বা কিবা হৰে মই মিনিং নাজানো সেইবোৰ সেইবোৰ আমি মইয়ো বহুত চেট জি পিটিৰ আৰু মেট- তাই আই বুলি যি কয় সেইটোৰ পৰাই বহুত এইবোৰ এইবোৰ জানিব ৱাৰু ৱাতচ এপ চোৱাত এপ টো মেটা এ আই কয় না? সেইবোৰ পৰা মোৰ বহুত বহুত কিন্তু মই নিজে নিজে বহুত লাভ লাভ পাইছো। এইবোৰ চাহ সেইবোৰত মই ক্লাছ কৰা নহয়
বাৰু মই এইটোয়ে ভাবো যে মানুহে নি মোবাইল ফোনটো লওক। কিছুমানে মানে আছে ক্ৰমত মানে। অলাগাতীয়া বস্তুবোৰ চাই হা হয় কোনটো মই ভাবো কমটো তুমি ভাল কামত ইউজ কৰা ৱেবচাইট। চোৱা ভাল ভাল চিৰিজ চোৱা বা কি কয় মানে কুৱেশচন এনচাৰ কাৰণে ব্যৱহাৰ কৰা।
উন।
হয় ন?
হুম হুম।
চ মানুহে মানে আজি। আজিকালি মোবাইলৰ অপব্যৱহাৰ বহুত কৰা হৈছে মানে। অপব্যৱহাৰ মানে আহ উম ন নালাগা বস্তুবোৰ চাই কাৰনে টাইম ৱেষ্ট কৰা।
হয় নে নহয়?
হয় হয় দ সেয়ে নলগা বস্তুবোৰ চাই। টাইম বেষ্ট কৰে বা আমাৰ এই আজিকালিৰ দিনত মোবাইল ফোনৰ দিনত এই সকলো দূৰৰ দূৰৰ মানুহবোৰৰ লগতো
হয় ত মই মই ভাবো যে তুমি অ মই ভাবো যে তুমি মানে গেম খেলাৰ ফলত তুমি অনলাইন কিবা বিজনেজ কৰা মবাইলত আজিকালিতো বহুত অনলাইন বিজনেচ ওলাইছে? অনলাইন বিজনেচ বহুত। ওলাইছে মবাইলত পাৰ্ট টাইম কাম কৰা কিবা কৰা ম'বাইলত ত' মোবাইলটোৰ সহায়ত তুমি মানে তোমাৰ যদি গাড়ী এখন আছে চ মোবাইলৰ সহায়ত আজিকালি কোনটো জমেট' চুইগি মাৰিকিনে মানুহে বহুত কাম কৰিব পাৰে।
অ পাৰে পাৰে সেইবোৰৰ পৰাে কি। বহু লোকে নিজৰ জীৱিকা জীৱিকাৰ বাবে কিছু টকা ইনকাম কৰিবও পাৰে। টো পৰা
উম হয় হয় কিছু টকা মানে মান্থলি বহুত তোমাৰ থাৰ্টি থাৰ্টি এপক্স কাম কামাব পাৰে চ মই ভাবো যে মোবাইলৰ মোবাইলৰ মানে সঠিক তইপত খতিক ইউচ কৰিব লাগে যে মোবাইল পালো। জিটি চাম, জি টি খেলিম নহয়
একটো নহয় অ।
মোবাইলে তোমাক বেয়া কৰাতে ছেকেণ্ড নালাগে ছেকেণ্ড? আৰু মোবাইলে তোমাক বেয়া নকৰে তুমি নিজ নিজে বেয়া হৈ আছা মবাইল নো কি জানে তুমি কি চাইছা যে মবাইলত কি নাজানে হয় নহয় ই এটা মানে ই নন পিং থিংছ হয় ই এটা নন লিভিঙ ঠিং।
আমিও নিজে বৈ। দিশ আৰু আমি ভাল দিশ আৰু বেয়া দিশতো আমিয়ে নিজে বাচি ল'ব লাগিব আৰু।
বাছি ল'ব লাগিব চ তোমাৰ লগত আজি কথা পাতি ভাল লাগিল মোক ম'বাইলৰ বিষয়ে আৰু কেতিয়া বা টাইম পালে বাৰু আৰু আগবাঢ়ি লৈ যাম এইটো
আৰু আগবাঢ়ি অ আৰু কিছু নজনা কথাও জানিব পাৰিলো ধন্যবাদ ৰাখিছো।
অঁ